হেল্ল শুনা পাইছা নে? শুনা পাইছা নাই
হেল্ল
হেল্ল শুনা পাছা নাই
অ', শুনা পাইছো।
কি কৰি আছিলা?
আ, পাইছো পাইছো
কি কৰি কি কৰি আছিলা তুমি? হেল্ল
মই এনেই আছিলো।
অ চাহ তা খালা নাই?
আছিলো তুমি কি কৰিছা?
অ এ মোৰ মানে এই ইনভাৰ্টাৰটো মানে বেয়া হৈ আছিলে খুলি কিনে ভাল কৰো বুলি ভাবি কেনে এনেই শুনি পাছো।
অ খালো তুমি খালা নাই?
অ', মই খালো পঢ়া চঢ়া নাই নেকি?
আচ্ছা অ অ মই এতিয়া পঢ়াই অলপ পিছত পঢ়িম।
অ', গৰম বন্ধ বুলি মানে মানুহবোৰে আজিকালি কিতাপ পঢ়িবলে নিবিচাৰে হয়নে?
নাই পঢ়া।
অ', নহয় হ'লেও চোৱা আজিকালিতো এতিয়াতো গৰম বন্ধ জুলাই মাহত আমাৰ হয় নাই। আমাৰ বুলিয়ে নহয় মানে বহুতৰ গৰম বন্ধ দিছে। সিহঁতে মানে গৰম বন্ধতো সেতি টাইমটো ভালকে ইউটিলাইজ নকৰে মানে সিহঁতে পঢ়াৰ ক্ষেত্ৰত মানে অকমান সহযোগ কৰিব লাগে। মানে পঢ়া মানে পঢ়াৰ ওপৰত নিৰ্ভৰ অকল মানে পৰ্ণ এক এইটো কাম কৰিম সেইটো কাম কৰিম মানে সেনেকে থা কিব নালাগে মানে পঢ়াৰ ওপৰতো মানে ৱান আগ্ৰহ এটা থাকিব লাগে যে মই পঢ়িম যে এইটো কৰিম এইটো কাম কৰিম হয় নাই
হয় হয়
অ তুমি মানে সেই পঢ়াৰ প্ৰতি তুমি নিজৰ এটা কি ফিল্ড বুলি তোমাৰ মানে কি ভাবা পঢ়া ক্ষেত্ৰত তুমি তোমাৰ ফালৰ পৰা
পঢ়া ক্ষেত্ৰততো মোৰ ফালৰ পৰা সেইটো আমাৰ এতিয়া পঢ়াতো ইম ইম্পৰ্টেণ্ট হয় এতিয়া পঢ়িবই লাগে আমি কাৰণ পঢ়াৰ ক্ষেত্ৰত আমি অ মানে বহুত কিবা কিবি পঢ়াৰ পৰা ই বহুত শিক্ষা পাও
তাৰপিছত কিছুমান বহুতে বহুতেই নলেজ পাও আমি
চোৱা অকল এতিয়া পঢ়া বুলি ক'লে অকল স্কুল গৈ পঢ়িম কলেজ পঢ়িম সেইটো পঢ়া নহয়তো হয় নাই যোনে মাক আমাক ত প্ৰথম প্ৰথমতে আমাক মা দেউতাই সিহঁতে শিকাই দিয়ে মানে কথাটো এনেকে কবি এনেকে কবি মানে অলপমান নলেজ আমি ক'বলে গ'লে মা দেউতাৰ পৰা পাওঁ মা দেউতাই কোৱা কথাখিনি আমাক স্কুল বা কলেজত গৈ কেনে আমাক শুধৰাই দিয়ে যে এইটো কাম কৰিবি এইটো নকৰিবি। মানে পঢ়াৰ ক্ষেত্ৰত যদি ক'বলে যাওঁ খালি আজিকালি পঢ়াটোৰ ক্ষেত্ৰত যদি ক'বলে যাওঁ আমি পঢ়াটো মানে এটা হৈছে মাৰ্কচ মানে মাৰ্ক দিকিনে পা পাচ পাচ ফেল সেইটো ডিচাইদ কৰে কাৰণ আমাক পঢ়াটো পতি মানে মাৰ্কচ একজাম ৰিজাল্ট এইটো আমাৰ ফিউচাৰটো ডিচাইড কৰিব নোৱাৰে হয় নাই
হয়
হয় নাই কোৱা
হয় হয়
অ তুমি মানে সেই এতিয়া তেতিয়া তুমি কি পঢ়ি আছা
এতিয়া মই গ্ৰেজুৱেশ্যন থাৰ্ড চেম পালো এতিয়া
অহ মানে তুমি এতিয়া সেই গ্ৰেদু গ্ৰেজুৱেচনটো কৰি আছা এতিয়া তুমি গ্ৰেজুৱেচন কৰি কিনে কি কৰিম বুলি ভাবিছা
ভাবিছো যে মই এম এ কৰিম মাষ্টাৰ্ছ ত' তাৰপিছত অহ
মাষ্টাৰ্চ কৰিবা
অহ
অ মানে চোৱা যদি আজিকালি ভালকে নপঢ়িলেও মানে একো ব্ৰাইট ফিউচাৰ নাই আমাৰ মানে আজিকালি মানে চব ক'বলৈ গলে পঢ়াৰ ওপৰতে ভাল ভাল মাৰ্কছ পঢ়ি কিনে ভাল মাৰ্কছ আনিম এণ্ট্ৰেঞ্চ পাছ কৰিম তেতিয়া আমি চাকৰি পাম মানে পঢ়াটো মানে মেইন ইমানেই ইম্পটেণ্ট হৈ গৈছে কিন্তু চোৱা আজিকালি দুখীয়া ঘৰৰ মানুহবোৰে মানে পঢ়িবলে সেই সুবিধাটো নাপাই যোনটো সুবিধা আমি পাইছো হয় নাই
পাইছো হয় চবেই নাপায় ন চবৰে অ আৰ্থিক ব্যৱস্থা নাথাকে
এতিয়া চোৱা এপ পঢ়া মানে মানুহে যদি পঢ়ে এটা ভাল মানুহ বনিব পাৰে মানে এটা মানে ভাল মানুহ বোলে কাইন মানুহ কাইন ক'বলে যে মানে মানুহক কেনেকে ব্যৱহাৰ কৰিব লাগে সেইটোও শিকা পোৱা যায় দেখা পোৱা যায় মানে টিচাৰ টিচাৰ ক'বলে গ'লে টিচাৰে মানে মেইন ৰোল এটা মানে ৰোল এটা প্লে' কৰে যে ষ্টুডেণ্টক মানে এনেকে বনাব পাৰি ক'বলে গ'লে মানে আমি যদি ক'বলে যাওঁ স্কুলে আমাক মানে শিক্ষাটো মানে অকমান ভালকে শিক্ষা এটা দিয়ে আৰু যে এইটো কেনেকে কৰিবি মানে ব্যৱহাৰ এটা কৰিবলৈ শিকায় আমাক
হয় তুমি কি পঢ়ি আছা
মই মই ডিগ্ৰীয়ে কৰি আছো
অহ তোমাৰ পঢ়া কেনেকুৱা চলিছে
মোৰ পঢ়া ঠিকে চলিছে একেই খালি এই গৰম বন্ধ মাহটোত ন পঢ়া আমা পঢ়াৰ প্ৰতি মানে ইমান এটা ফিল্ড এটা নাহে ন গৰম বন্ধ দিব ফুৰিব যাম, ইয়াত ইয়াত যাম মানে পঢ়া মানে এই ভাৱটোৱে নাহে পঢ়াৰ।
ফুৰিবা ফুৰিবা তাৰ মাজতে পঢ়িবলৈ অকণ টাইম উলিয়াই লবা। আমি চবফালে মেনেজ কৰিব লাগিব ন, পঢ়াটো ৰাখিব লাগিব ঘূৰি কৰিব লাগিব, ইনজয় কৰিবও লাগিব,
অ খালি পঢ়াটো নহ'লে মানে একো নাই আৰু আজিকালি।
একুৱেই নাই
অ আজিকালি আজিকালি চোৱা পঢ়াটোৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা আছে যে আমি কিবা নোৱাৰিলেও মানে আমি অনলাইনত চাই কেনে আমি পঢ়িব পাৰো, শিকিব পাৰো, হয় নাই?
অ হয়।
তুমি অনলাইনৰ পৰা পঢ়া নে কেতিয়াবা চোৱা যদি তোমাক কেতিয়াবা শিক্ষক শিক্ষয়িত্ৰীয়ে যদি তোমাক কিবা বুজাই তুমি বুজি নাপালে কি কৰা?
বুজি নাপালে ইউটিউবত চাব পাৰি গুগলত তেনেকেই ইউটিউবৰ ক্লাছ পায় তেনেকৈও শিকিব পাৰোঁ, তেনেকেও কৰোঁ।
অহ সেইটো ক্ষেত্ৰতো মানে অহ মানে সেইটো ক্ষেত্ৰতো ক'বলৈ গ'লে অনলাইনেও আমাক বহুতখিনি সহায় কৰিছে পঢ়া ক্ষেত্ৰত হয় নাই?
অ কৰিছে।
কিবা এটা বুজি নাপালে বুলিলে একদম মানে বিচাৰি কিনে আমি কিবা এটা বুজি অকমান ইমান ইমান এটা বুজি নাপালে মানে কিবা এটা এটলিষ্ট আইডিয়া এটা হ'লেও লৈ কিনে আমি মানে সেইটো পঢ়ি কিনে মানে আমি অকমান শিকিব পাৰো কিবা এটা মানে আৰু চোৱা আজিকালি পলিটিক্সতো দেখিছা পলিটিক্সতো ক'বলৈ গ'লে মানে পঢ়া লাগে। মানে কিবা এখন লিখিব হ'লেও মানে এপ্লিকেশ্যন এখন লিখিব হ'লেও যদি তুমি বেংকৰ একাউণ্ট এটা খুলিব যোৱা তাতো তোমাক কিবা এটা ৰিটেন এখন ফ্ৰম লিখিব লাগিবই। সেই ফৰ্মখনো যদি তুমি লিখিব নোৱাৰা তোমাকতো নল'ব ন, আজিকালি জব ইণ্টাৰভিউ ক'বলৈ গ'লে মানে পঢ়া তাতো লাগে মানে আজিকালি চবতে পঢ়া লাগে। পঢ়া নহ'লে মানে একো কাম নাই। আ উম।
পঢ়া নহ'লে একোৱেই নাই আজিকালি চব চবতেহে আমাক মাৰ্কশ্বিট খন লাগে, যে তুমি কিমান পঢ়িছা? কিমানৰ আছে তোমাৰ কোৱালি ফিকেশ্যনটো চবতে লাগে ন।
অ চবতে লাগে আজিকালি মানে চোৱা আগৰ দিনৰ মানুহে কেনেকে পঢ়িছিলে তুমি জানা নাই?
জানো বহুত কষ্টৰে পঢ়িছিলে। আগৰ দিনতটো আগৰ দিনত ছ'চিয়েল মিডিয়া নাছিলে, তাৰ লগত কাৰেণ্টো নাছিলে, গাঁৱলীয়া মানুহবোৰতো কাৰেণ্টো কাৰেণ্টৰো পোহৰত পঢ়িব পৰা নাছিলে,
অ চোৱা আজিকালি ইমানেই সুবিধা হৈ গৈছে মানে কিছুমানে চোৱা মোবাইল, মেইন কবলৈ গলে মোবাইল আৰু কম্পিউটাৰ হয় নে নহয়? কম্পিউটাৰ পৰা মানে সিহঁতে জ্ঞান লাভ কৰিব পাৰে, কিন্তু সেই জ্ঞানৰ সিহঁতি জ্ঞান লাভ নকৰি মানে কিবা এনেই টাইম ৱেচ কৰি কিনে গেম খেলে, কিন্তু আগৰ দিনৰ মানুহেতো অকল মানে আকৌ আজিকালি ক'বলৈ গ'লে কিবা বুজি নাপালে ইউটিউবত আছে। আগৰ দিনতো মানুহেতো হে টো চিষ্টেমো নাছিলে ন, সিহঁতে মানে কিবা বুজি নাপালে, মানে এদিন ৰখিব লাগে। তাৰ পিছদিনা গৈ কিনে শিক্ষক শিক্ষয়িত্ৰীক গৈ সুধে, ন'হলে বা টি কিতাপৰ পৰা যিমানখিনি, কিমান কিত কিতাপৰ পৰা যিমানখিনি বুজি পায় সেই কিতাপৰ পৰা বুজি পোৱা খিনি, সিহঁতি জ্ঞান লাভ কৰিব পাৰে, মানে কোনোবা বুজাই দিয়া মানে সেনেকুৱা মানুহ থাকিলে মানে সিহঁতে বুজি পায়, সেইটো চি টেমও আছিলে আগৰ দিনত, আগৰ দিনতো নিউজ, নিউজ পেপাৰ এইবোৰ আছিলে নে নাই, ইমান নিউজ পেপাৰতে মানুহে চাগে মন কৰিছে, অ'।
আগৰ দিনত ফোন নাছিলে, চচিয়েল মিডিয়া এইবোৰ নাছিলে।
অ'। আৰু চোৱা শিক্ষাতো কবলৈ গ'লে, অকল কিতাপতে পঢ়ি থাকিব নালাগে। মানে শিক্ষা বুলি ক'লে, মানে হেৰিও ন তোমাৰ ডান্স, ডান্সো এটা শিকা। শিক্ষা হয়, ডান্স, কিবা মানে, ত তুমি কবাত ৰদ অ'। ৰক ক্লাই্বিং কৰিব গৈছা, সেইয়া টো তোমাক ট্ৰেনিং দিব, সেইটো এটা ক'বলে গ'লে শিক্ষাই হৈ গৈছে গে, হয় নে নাই? সেইটো তুমি শিকি কিনেহে তুমি কৰিব পাৰিবা। ডাইৰেক্ট যদি তোমাক দিয়ে, তুমিটো কৰিব নোৱাৰিবা হৈ নে নাই, সেইটো ক্ষেত্ৰত ক্ষ্ৰো শিক্ষাতো লাগে, মানে শিক্ষা মানে বহুত ক্ষেত্ৰত সহায় কৰিছে, আৰু চোৱা আজিকালি তুমি যদি ক'বা ৰাস্তাত যোৱা। ৰাস্তা চস্তাই যদি যোৱা, দলং বনাইছে ব্ৰিজ বনাইছে। সেইবোৰতো মানুহেতো এনেই বনাব নোৱাৰে ন, কিবা এটা শিক্ষা গ্ৰহণ লাভ কৰি কিনে মানে, সিহঁতি বনাব পাৰে আজি কেলে ছোৱা ইঞ্জিনিয়াৰটো, ইঞ্জিনিয়াৰ তোমাৰ ইঞ্জিনিয়াৰৰ, কথা কি কবা শিক্ষাৰ ক্ষেত্ৰত তুমি ইঞ্জিনিয়াৰে আমাক কেনেদৰে সহায় কৰিছে?
ইঞ্জিনিয়াৰে আমাক বহুত ধৰণৰ সহায় কৰিব, কাৰণ তাহাঁতে চাই চাব মানে কেনেকে কৰিব লাগে, মানুহৰ কাৰণে কেনেকে সুবিধা হ'ব। ত সেইবোৰতো চাব লাগে, যেনেকে ঠিক ঠিকাদাৰ থাকে।
অ'।
এনেকে চাই মেলি মানুহৰ সুবিধাটো চাই, যে এনে কে মানুহৰ সুবিধা হ'ব, যেনেকে কৰাটো ভাল হ'ব। ত' সেহেতেঁ, সি তাহাঁতে সেইখিনি শিক্ষা লাভ কৰে। লাভ কৰি পেলাই, আ আনক দিয়ে।
অ', এনেকে ক'বলৈ গ'লে ডাক্তৰ ডাক্তৰেও আমাক বহুতখিনি সহায় কৰে, কাৰণ ডাক্তৰে এটা ডাক্তৰ হ'বলৈ মানে ইমানখিনি পঢ়ি, জ্ঞান কৰিব লাগে যে মানে মানুহতো মানে বুঢ়া হৈ যায় ক'বলৈ গ'লে, মানে ইিমান খিনি লৈকে সেইটো লেৱেলৰলৈকে মানে সিহঁতে পঢ়ি কিনে মানুহক মানে চিকিৎসা কৰে। মানে সিহঁতক ক'বলৈ গ'লে, ডাক্তৰটো চবতচে বেছি পঢ়িব লাগে চাগে, হয় নে নাই? হেল্ল'। হেল্ল'।
অ', হয় হয়।
অ', হ'ব দিয়া ন, তোমাৰ পৰাও বহুত খিনি শিকিব পাৰিলো। হ'ব তেতিয়া ন।
হেল্ল'। শুনি আছো। হেল্ল'-হেল্ল'।